হেল্ল'
অ হেল্ল'
আহ শুনা পাইছা অ।
উম।
উম সেইটোৱে
ভাবচোন আমাৰ কি হব এতিয়া।
ন সেইটো তো টেচন হয়। এইটি পাৰ্চেণ্ট যদিপা সি একোকে নাপায়।
হলেও লাভ নাইচোন।
যে এইটি ফাইভ অহা নাই তেতিয়াও লাভ নাই
তেওঁ লাভ নাই
ডিস্তিচন হ'লেও ত গয় হৈ গৈছে
চাইন্স চলাই চিলে যে ফাচ ডিচিচন
অ ক'তোতে নোপোৱা হৈছে সি কৈছে কেমেষ্টি দি যি জোনজনে পঢ়াই যে এইটটি পাৰ্চন পালে টো গোটেখিনি লাইবেৰি খিনি ভাল হৈ যাব অ কিন্তু মোৰ একো লাই নাই যিমানে চব কলেজৰ যিয়ে দেখা পাইছো চব নইনটি, নাইনটি, নইনটি নেকি তলে নাই জনেৰেল হৈতো গিলোৱে আৰ
এতিয়া মোক খালি কোনোবা এজন লাগে যোনে যোনে মানে চিট পাই যায় গভমেন্ট এখন কলেজত মানে মই
অ যাতে এনেকে চিনাকি লৈ লওক ন সেই।
উম বো চবেই চোন আৰু এক্সামে দিয়ে নিত যি
হে অ
কি কৰিম এতিয়া ।
এই একবছৰ ৰ'দ লৈ কেনে বহুত বেয়া কাম কৰে।
নাই নাই এইবোৰ এইবোৰ এইবোৰ কাম কৰিব নোৱাৰে যে।
ধৰা এক বছৰ ৱে বহুত মানে কিমটি বস্তু এটা যোৱা তাইপৰা ।
উম।
অহ । কি হ'ব মই কি কই আছোঁ ই। কি কৰছে এক বছৰ ওৱেছ কৰিছে আৰু
উম
কলেজ ভগৱান মানে জিঅতে যাব লাগিব অ জিঅ অ তাতে অ জিঅ।
তৰ চাইন্সৰ নাই নহয়।
অ হে নাই নেকি।
ত সেইখন অকল কমাৰ্চ অ অ জি তাত।
জিও অ সেইটোতো একদম দিব লাগিবই অ সেই। তো গম পাওঁ । সেইটো একজামটো দিব আৰু এ ই কৈছে হয় যে চি ইউটি একজাম্পল ইমান টান নহয়, ইজিয়ে হয়।
গম নাপাও দেচোন মোৰ কাৰণে চব একজাম। চামভাই মোৰ কানে ক্লাচ তেচ। পাম
হয় কিনটো।
উম
এয়া মাথাটো বেলেগ ই আৰু এনথ্ৰেন্ঞ্চৰ মাথা হৈ আছে এতিয়া।
উম পঢ়ি চঢ়ি লৈছে ন পা আমি হে কৰা নাই সেইটো কাৰণে। প।
এই দুই বছৰ এটা এটাকে বস্তু ৰিপিট কৰি কৰি ই এটা ইজি হৈ গৈছে। কাবাৰে।
উম উ
চিতিেই কাৰণে এক বছৰ দিয়ে নেকি এনে কিমান টাইম থাকে।
কি বুজি পোৱা নাই ।
চিউটিৰ কাৰণে এই ৰ কেতিয়া কি ক ৰিজাল্ট দিছিল।
কেতিয়াবা দেখছ কি জানি।
এপ্ৰিল দিছিল এপ্ৰিলত অ এপ্ৰিল মে জুন অ একমাহ পিছতে চোন হয় এখন পিছত কৰিম অ এ পিছত কৰিবি অ । এই ম।চতে চি ইউটি এক্সাম নিবই লাগিব উপাই নাই।
পৰিমানটো ধুনীয়া লাগছে।
গুৱাহাটী উপায় নাই এই কমপ্লিট কৰিবই লাগিব এতিয়া।
তাকেতো ভাই।
কিবা আল বাল বকি থাকে ।
চিকুটি কিন্তু হয়
উম হয় ওপৰ খিনি ইমান ভেদনা কৰি আছো নিমচিনাই আছে কিবা তলৰ ভুতলা খান
মোৰ এখন ভাল চাই লাগে মোৰ বেয়া ভয় লাগি আছে এতিয়া কি হ'ব ভাবচোন
দিচপুৰত ল'ব নোৱাৰি ন তাতে বহুত ষ্ট্ৰিক আছে
তাতে কৰ হয় তাতে চাইন্স নাই এ কৰলো বাা তাতে
অ অ অ অ কৈছিল দেই অ ক'ত আছে যি আছে চব প্ৰভেট চুন
বাকী বাহিৰত আছে ইয়াৰে
বাহিৰত
মানে আমাৰ ইয়াৰে বাহিৰত আ
অ ইয়াৰে বাহিৰতো আছে দেচোন কিন্তু ইয়াৰে বাহিৰত যাবি নে হোষ্টেলত থাকি মিনকিয়ে
নোৱাৰো
নোৱাৰি এ এখন আছে নহয় এখন বেছি হয় নাই নাই
চিনি নোপোৱা জেগাত থাকিব নোৱাৰি চিনি পোৱা জেগাত থাকিব পাৰি আজিলৈ যায় মানে যোৱা নাই এনেকুৱা টাইবৰ জেগাত মানে তেল লৈ গেন হেকব নোৱাৰি মানে এতিয়া গৈছো আমি ইয়াৰে পৰা বাহিৰহ আমাৰ আমাৰ আমাৰ কলেজৰ লৈকে তাইৰ লৈকে তাই ল লৈকে যদি এতিয়া যদি মোক কলে এ তাৰ পিছতো মই এতিয়া হেৰি লওঁ হোটেল ল থাকিব পাৰিম অকন মানে সেনেকুৱা টাইব নালাগিব এতিয়া অ এইটো নতুনকে যোৱা জেগা এটাত গ'লে সেনেক কেইদিনাখন ভয় লাগে না নোৱাৰি এনেকে থাকব
নাই কোনোবা লগত থাকিলে বেলেগ কথা আছ সেনেকে অলপ থাকিব পাৰি অ অকলে থাকিব নোৱাৰি অ অকলে থাকিব নোৱাৰি অকলে ভয় লাগে এ নহয় হোষ্টেলত থাক সেইটো চাগে ৰুমেমেট দিয়ে।
অ দিয়ে দিয়ে কিন্তু হ'লেও চবকে বিশ্বাস কৰিব নোৱাৰি নহয় মইতো বহুত বেয়া পাওঁ। অ মানে নিজে লৈ যাব লাগে ৰুম মেট
অ নিজৰ চিনাকি অ
হা বিশ্বাস কৰিব নোৱাৰি নে কোনে কেনেকু এইবোৰ দিয়ে থাকে চাব ভাল ইণ্ডিয়াত
এ্ তই মনে্ ভকি চকি মাৰি দিম চোপ থাক
চাই থাকা যায় মোৰ এইবোৰ
না চাবদাম ইণ্ডিয়া চাই থাক তই
হয় কিন্তু দে দে
তিৰি এল তৰ
নহয় মায়ে চাই থাকে না সেইটো কাৰণে মইও সেই চাই থাকো ক আৰু
নাই কাৰানে এইগিলাখন চাই আছা আ
উ সেইটো হয় কিন্তু ভাই মোৰ সঁচাই বহুত বেয়া ভয় লাগি আছে এতিয়া ভাবচোন কি হব।
মোৰ ভয়তে টোপনি অহা নাই ভকো লাগিব
ক'তো নাপাম ৰে ক'তো নাপাম
আচান ম ত লক্ষছে ডাইৰেক্ট ল যাব মৰমত বনি
বিল্ডিঙৰ পৰা চাম
ল ল ল চাব কৰিব লাগিব
এই লচ নপঢো বোলো
মোৰ অশান্তি লাগে তুমি তই পাৰিবি মোৰ নৰু একদম অশান্তি লাগে কাজিয়া চাজিয়া লাগিলে হয় চাব পাৰো কিন্তু বকব নৰো মই
মই বকিব পাৰো
মোৰ
অ মোৰ কিন্তো কান্দা ওলাই যায়
অ এতে
হ মোৰ কত কোনো কোনো পুৰা দন লাগি থাকিম পুৰা একদম পুৰা কাজিয়া লাগি থাকিম পুৰা জোৰে জোৰে কয়
তলত এক্টিবোৰে বহুত তিতা অলপ এৰচ
সেই ল' পঢ়িব নোৱাৰি লত বহুত পঢ়িব লাগে নোৱাৰি পঢ়িবতো চবতে লাগে দেচোন কিন্তু মানে চব মুখস্থ মাৰিব লাগে মানে বুজা একো নাইে আৰু ভাতৰে নাম তাতে আৰু নাম বলক মগচ মাৰক চেক চুন ওৱান এট
এ অ বাপ্পাও আৰ্টিকাল ইটো কিবা অ বাপ্পা ঐ তাকৌ ইমান টা আছে।
ভাব একৰ পৰা এশ কিবাৰ লাগে
এশ নেকি নহয় বহুত আছিলে ইয়াতকে আৰু বেছি পঢ়িলেতোতো কিবা হাজাৰে হৈ যায় কব গ'লে ইমানো হাজাৰ পাও পাওকে আৰু অ
বৰ্তমান মুখস্থ হব তো তাতকে বেছি মানে তোৰ তোৰ ল কেইটা ভালকে মুখস্থ হ'ব কিন্তু তোৰ নাম্বাৰ কেইটা মুখস্থ নাথাকিব নহয় আৰ্টিকেল কৰ কি কি নাই নাই মই মোৰ ল চ এইবোৰ মনত নাই মই মানে মই বুজি লও ন কি হয় মান মুখস্থ
মানে তই লিট্ৰচাৰ পাৰ ন মই সেনকে লিট্ৰচাৰ নৰো মই সেইখিনি ক মুখস্থ মাৰু মই লিট্ৰচাৰ সেই খিনি আৰু ইংলিছ খিনিও যি আছে চব মুখস্থ তোমাৰো তই পাৰা সেনকে মই নৰু বাৰ বিলাক মুখস্থ কৰব পাৰো
মই মুগস্থ কৰাত বহুত বেয়া বহুত বেছি বেয়া মানে মোৰ মোৰ কিবা মাথা বহুত পাতল টাইপ টেনচন লব বহুত বেছি বেয়া পাও ত চবোৰ মানে যোনখিনি মানে ইম্পৰ্টেন বস্তু সেইবোৰতমানে তেনচন লও সেনেকা টাইপৰ বাকী বেছি হেন অল হৈ গৈছে নেকি টাইম
গম নাপাব চাও না নাই হোৱা নাই হোৱা
অ
তাৰ পিছত অ আৰু নহয় আৰু তোৰ এনে একা হয় ন যে এই অ অকনমান বস্তুএটা অশান্তি পাই আছে এই বাদ দি এনেকা থোৱা হয় ন
নাই সেনেকুৱা নহয়, মানে মই সেনেকুৱা নহয়েই ত মানে কিবা, কিবা একদম চিল মোড টাইপ ওপৰ হৈ গৈছে এতিয়া মো হল
মোৰ লগত থাকি থাকি মোৰ লগত থাকি কি একদম চিল টাইপ হৈ গৈছ ত এতিয়া এ মোৰে শুনিছো
উম
অ
ট্ৰাই কৰিম কিন্তু ট্ৰাই পুৰা কৰিম তাৰ পিছত হ'লে হ'ব নহ'লে মই এটা বস্তু বহুত বেছি বাৰ মোৰ খালি ৰিগ্ৰেট থাকিব নালাগে মই পুৰা ট্ৰাই কৰিব লাগে মোৰ ফালৰ পৰা চব পুৰা ভালকে ৰিগ্ৰেড থাকিল মোৰ বহুত বছি বেয়া লাগে বহুত বেছি মই খালি ৰিগ্ৰেট থাকিব নালগে মোৰ পৰা পুৰা বেষ্ট দিম। যদি হলে হ'ব ঠিক নহয় নাই, কিন্তু মোৰতো ভালতো কৰছু না। অ মোৰ কৰবাও লাগা খিনিতো মই কৰছো। মই
আটাহ পাৰি আছে ।তাৰ পিছতটো মই গলেটো তইটো শুইে যাবি যেন পাইছো।
হা?
মই গ'লে ভাত খাব মাতি আছে তই ইয়া মই গ'লে টো শুয়ে থাক
শুমে ৰ মই। আৰু অকমানে আছে।
কি ঠিক বলে এই এক সপ তাই ৰাখছিল তাৰপিচত এ খেদাই দিলাক।
নাই নেখেদাই কালিও থাকিব। তাই কালি দিনতো কথা পাতিম।
এইবাৰটাৰ পিছত ফৰ এ।
চাওঁ ৰহ।
উম।
চাচোন ভালনে।
অ ৰহ। অ হল। হে।
অ হল দে।